হেল্ল'?
কি কৰি আছা।
এনে আছোঁ।
ভাত খালী?
খাইছো।
হেল্ল'?
আহ।
কেতিয়া খালি?
অলপ দেৰি হ'ল।
কিহে দি খালি আজি? অলপ স্পষ্টকে ক'।
ডালি, ডালি। চব্জি আৰু সেই কদ্দে টেঙা।
কৰডে তেঙাৰ কিহেদি?
কদ্দে তেঙা, গুড়, টক।
অ', টক টকটো কেনেকে বনাইনো কৰৰ্দে টেঙা?
কদ্দেটো সৰুকে সৰুকে কাটিবা লাগে তাৰপিছত অলপমান তেল দি তাতে বেহাৰ অলপ দিবা লাগে।
মানে নৰ্মেলি তেলটো গৰম কৰি কেনে কেৰাহী গৰম হোৱাৰ পিছত
অ', তেলটো দিয়াৰ পিছত তাৰ পিছত বেহাৰ অলপ দি কিনে জালা এটা দি এনেকে কৰ্দেখিনি দি দিব লাগে কেৰাহীত তাৰপিছত নিমখ অলপমান লাগে আৰু গুড় অলপ দি কিনে পানী অলপ দিলেই হ'ল।
জলদি নালাগে।
হালদি নাই।
কিমান সময় লখিব লাগে নাই আৰু?
পাঁচ মিনিট মান।
অ', গৰমত টেঙা চেঙা খাই ভাল লাগে। ঔটেঙা উলোৱা নাই নেকি এতিয়া?
নাই, এইটো টাইমত নহয়।
অ'। আৰু, আৰু কি বনালি দালি, কৰদৈ আৰু কিহৰ চব্জি?
মিক্স।
অ'। একেবাৰতে বনাই থৈছ নে কি, একেলগে, নে একবাৰ একবাৰকে।
নাই।
ভাত খাও নে কি পুৱা?
ৰুটি আৰু ঘুগনি।
মানে সদায় ৰুটি ঘূগনি খাৱ?
সদায় নহয় চাওমিন তাওমিন বনোৱা যাই।
ঘুগনিটো কি মটৰৰ মটৰ, কেঁচা মটৰৰ নে শুকান মটৰ?
শুকান।
অ'। কাবুলি বুতেৰে বনালেও ভাল লাগে ন?
অ'।
তহঁতৰ মিস্ত্ৰী লাগি আছে ন?
অ', লাগি আছে।
কি কাম কৰি আছে?
সেই পুটিন মাৰা।
মিস্ত্ৰীকো ভাত বনাই দিব লাগে নেকি?
হ
হেল্ল'
অ।
মিস্ত্ৰীকো ভাত দিব লাগে নেকি?
নালাগে।
অ। আৰু এইবাৰ আম, কঠাল এইবিলাক লাগিছেনে?
উম। আম লাগছি, কঠালো আছে।
চব আছে।
উম।
কি, কি ফল আছে? জামো আছে নেকি?
জাম আছে।
জামো আছে?
উম।
ঘৰৰে।
অ।
খালি নে নাই জাম?
নাই। আম খাইছোঁ।
আমৰ মিঠা আছে না?
উম, মিঠা আছে।
জামটো ভাল। খাব লাগে। গুটিটোতো সেইৰ কাৰণেও ভাল ডায়বেটিছৰ কাৰণেও ভাল।
অঅ।
তোৰ ঘৰত আছে নেকি কাৰোবাৰ ডায়বেটিছ?
নাই।
অ। আৰু তই কি ভাল পা? গৰমৰ দিনত কি-কি ৰান্ধা কচোন, বেলেগ-বেলেগ। গৰমৰ দিনত খোৱা বস্তু বিচাৰিয়ে নাপায় নহয়। ভাত খাব মনে নাযায়।
টেঙা, কচু।
কচু কিহেৰে?
কচু বুট, বুট, বুট দি কিনি, মটৰ দি কচু চব্জি। কচু পাতত দিয়া।
পাতত দিয়াটো কিহেৰে বনা? কলপাতত দিয়ে নেকি?
অ, পাতটো আনি কিনে বিলাহী, নহৰু, আদা কচুৰ পাতটো এনেকে কলপাতত মেৰি কিনে ভাপত সিজাব লাগে বা জুইত খেক দিবা লাগে। স কিনে সানি কিনে খাং। ভাতৰ লগত খাব পাৰি। অ।
টেষ্টি হয়।
উম।
ভাল লাগে এনেকুৱা সিদনা খন মই এই মামীহঁতৰ তাতে ফুৰব' গৈছিলো নহয়। যাওঁতে মামী হেই বনাইছে। কি বুলি কয় ভেন্দি ভেন্দিৰ লগত আম দি কিনে। এনকোবা তেছতি হয়ছে। চে নহয়। অলপ টেঙা মিঠা এনেকুৱা টাইপৰ লাগছে।
ভেন্দি টেঙা দি কৰিও খাব পাৰি।
অ ভেন্দিটো এনে মানুহে টেঙা দি খাই কিন্তু আম টেঙা দি খোৱা মই সিদিনা ফাৰচ টাইম খালো। এনে সুঠি টেঙা দিয়ে নেকি?
খুঠি টেঙাৰ।
সিদিনা কিন্ত আমেদি বনাইছিল বহুত টেষ্টি লাগছিল আৰু কিছুমানে সেই কি বুলি কয় কেঁচা পকা আমদি বনাইছিল মামি ভেনদি তো।
কেঁচা আমৰ জোল মাছুৰ জোলো বনাই খায়।
অ কেঁচা আমেদি ধনিয়াতো টোৱ ভাল লাগে চৰি ধনিয়া নহয় ঢেকীয়া।
আৰু মাহঁতে কি কৰি আছে?
আছে নাই? বহি আছে।
মাই
আছে। এনে আছে। উম।
অ। গধূলি কিবা খাওঁনে?
চাহৰ লগত। পকৰী চকৰি বনোৱা যাব।
অ।
আগতে যে চুজি বিলাক বনাইছিল খুৰী আজিকালি নবনাই নেকি গধূলি?
বনয় মাজে মাজে।
অ আগতেতো সদায় বনাইছিল ন কিবা কিবি বেলেগ?
উম।
আজালি অবছে ৰেডিমেড বস্তু চাগে পোৱাই হৈছে চব জাগাতে।
উম।
তইতো আগতে বহুত খাইছিল এইবিলাক? গধুলি ম'ম চমু আজিকালি নাখাও ন
নাখাওঁ।
আজিকালি পুৰা ডাইট।
অ
হয় নেকি।
খাও কেতিয়াবা খাও সদায় নাখাও।
আহ থিকে আছে ঘৰত ভালে আছে বাকী চব
আছে
আগতে যে তই ঠিকছে কেক চেক বনাইছিলি আজি কালি বনাঅ নে?
হ ন মাজে মাজে কেতিয়াবা মন গলে।
অৰ্ডাৰো ল নেকি?
অৰ্ডাৰ কেতিয়াবা দি দিল লও আৰু
ত সেইদিনা তাত ধুনীয়া গাখীৰৰ কেকৰ ভিডিঅ' এটা পঠাইছিলো। লিংক এটা চাবিচোন ইজি হয়।
উম।
বেছি বস্তু নালাগে ফ্ৰুটচ লাগে গাখীৰ লাগে আৰু বাটাৰ লাগে নেকি অকমান আৰু চচপেনটোতো বনাব পাৰি নিজৰ। বেলেগ বাচনো নালাগে। চাবিচোন একবাৰ ভিডিঅ'তটো দেখি ভাল লাগি গৈ হৈছে একদম
উম চাম।
হ
চাম বনাই চাম বাৰু
চাবিচোন বনাই মও চেছ কৰিব পাৰিম আমাৰো এই কেক বনোৱা বাচন নাই নহয় সেইকাৰণে এইটো চচপেনত বনাব ভাল হ'ব।
অ
এই গৰমত একো খাবই মন নাযায় সেইকাৰণে মই বোলো তোক ফোন কৰিলো ক বা বনালি অলপ আইডিয়া পোৱা যায় ন। বেলেগৰ কথা শুনিলে বোলে এইটো আজি। টো খাব পাৰি হ'লে সেইটো খাব পাৰি নহ'লে একে একে বস্তু খাই বিৰক্তি লাগি গৈছে। খাবই মন নাযায় দিনৰ ভাগত চৰ্বত তৰ্বতে খাই থাকিব মন যায়।
টেঙাৰ আঞ্জা খাব লাগে।
আহ। আজি খালে। হেল্ল' শুনিছ। আজি বিলাহী দি মাছ খালো ভাল লাগিছে।
অ ভাল লাগে বিলাহীৰ মাছ।
অঁ সেইটোৱে দে হ'ব দে আহিবি কেতিয়াবা
উম জাম দে
অ কেকটো বনাই লৈ আহিবি
উম হ'ব দে।
দে ৰাখো দে।
অ।
বাই।
বাই।